কেনে আছ?
অ', ভালে আছোঁ মই। এতিয়া লাইনটো ডিষ্টাৰ্ব আছিল নেকি অকণমান? শুনা নাছিলোঁ মই মাতটো।
তোমাৰ ভইচটো মানে কাটি-কাটি কিয় আহে? মানে ৰবটিক ভইচ আহি আছে।
ৰবটিক ভইচ আহিছে, আহিছে নি? এই নেটৱৰ্কৰ প্ৰব্, ইছ্যু হ'ব পাৰে চাগে, অসুবিধা হ'ব পাৰে, সেইটো কাৰণে চাগে
কি কৰি আছা?
এতিয়া শুই আছোঁ বৰ্তমান মই। ভাত-চাত খালোঁ আৰু ভাত খাই কেনে শুই আছোঁ। আৰু চাৰিটা-পাঁচটামানত ওলাবই লাগিব মোৰ এনে কামৰ বাবে আৰু টিউশ্যন-চিউশ্যন কৰাওঁতো, সেইকাৰণে ওলাবই লাগিব।
আচ্ছা, মইয়ো বিশেষ একো কৰা নাই, অলপ ঘৰৰ কাম কৰিছিলোঁ আজি, তাৰ পিছত অলপ গান শুনি বহি আছিলোঁ।
তুমি এনে গান, কিহৰ গান শুনা?
মইতো চবেই গান, চব চব টাইপৰ গান শুনোঁ আৰু মানে এতিয়া আজিলৈকেতো মানে
এতিয়া মানে, ট্ৰেণ্ড হৈ আছে না ইংলিছ গানটো, সেইটো মানে, ইংলিছ গানবোৰ বেছি শুনোঁ। হম।
শুনা, আচ্ছা, ইংলিছ গানবোৰ ভাল লাগে ন বেছিকে?
হয়, তুমি কি, কি টাইপৰ গান শুনা?
এ, মই অসমীয়া গানবিলাক শুনোঁ আৰু এই আমাৰ যি জুবিনদাৰ গানবিলাক আছে সেইবোৰেই ভাল লাগে মোৰ বেছিকৈ।
মানে জুবিন দা হয়।
দুনীয়াত এতিয়া আমাৰ লগত নৰ'লেই আৰু গুচিয়েই গ'ল ছিংগাপুৰৰ পৰাই। বৰ বেয়া লাগে, কিন্তু কষ্টকৰ সেইটো হয়। পৰে এতিয়াও, ইমান ভাল-ভাল গান গাইছিলে ন? তুমিও জুবিনৰ গানবিলাক চোৱা নেকি?
হা, কি ক'লা?
আমাৰ জুবিনদাৰ গানবিলাক শুনা নেকি তুমি?
শুনোঁ, শুনোঁ। সিটো আমাৰ লিজেণ্ডেৰী ছিংগাৰ, তাৰ গানটো শুনিবই লাগিব।
কিন্তু ফেমাছ, চবতকে ভাল লগা গানটো কোনটো তোমাৰ?
কি, কি ক'লা?
চবতকে ভাল লগা গানটো কোনটো তোমাৰ তেওঁৰ?
এই জুবিন দাৰ এইটো গান আছে ন', য আ
ৰৈ ৰৈ বিনালে নে কি? হে, ৰৈ মই হেৰি, আৰু এটা আছে তোমাৰ কি আছিলে? নাম এইটো পাহৰিলোঁ ৰবা আৰে নামটো মনতে আহা নাই। ৰৈ ৰৈ বিনালে এটা আছে, তাৰপিছত কিবা। এ নামটো মনতে আহা নাই মই গলতে আহিছে কিন্তু মাথাত আহা নাই আৰু। তেনেকুৱা কৰি আছে নামটো।
অ, মইয়ো পাহৰি গ'লো। তাৰ মানে সেইটো বহুত কেইটা গান আছে বহুত কেইটা গান লিখিছে।
বহুতো ধৰণৰ গান লিখিছে বাৰু তেওঁ। ইমান বিখ্যাত আমাৰ গায়ক আছিল ন। এই আমাৰ পুৰণি যিবিলাক হেৰি আছিল ন অসমীয়া। আমাৰ ৰীতি নীতিৰ যিবিলাক গান বিলাক আছিলে। সেইবোৰ আমাৰ আধুনিকতাৰ দ্বাৰা তোমাৰ হেৰিবোৰক। প্ৰকাশ কৰিছে আৰু। আমাৰ জুবিন দাই, আৰু আমাৰ বিশ্ব জুৰি। আমাৰ অসমীয়া ভাষাক আৰু হেৰি প্ৰচাৰিত কৰিছে ন। খ্যাত কৰিছে আমাৰ এৱে সেইকাৰণে ভাল লাগে বেছিকৈ আৰু মোৰ।
হয়, হয়। বাকী এতিয়া অলপ অলপকৈ উৎসৱৰ বতৰ আহি আছে এই সময়ত মোৰ। সদায় দুৰ্গা পূজাৰ কথা মনত পৰে ৰে।
দুৰ্গা পূজাৰ কথা মন পৰে নেকি, দুৰ্গা পূজাটো আহিলে ৰ'বা এৰি। হেৰি ষাঠি দিন না সত্তৰ দিন মান আছে নেকি চাগে।
উম, হয় হয় মানে দুৰ্গা পূজা আহিলেই এটা বেলেগ আনন্দ অনুভৱ হয়।
হ'বই ন আমাৰ। ভাল পূজা এইটো আমাৰ স'ব বছৰত এবাৰে আহে চব পূজা বাৰু। এবাৰতে আহে কিন্তু এইটো পূজা মানে বিশেষ কিবা অনুভূতি এটা হয় আৰু আমাৰ গাত। কাৰণ নতুন কাপোৰ জামা কিনো তাৰ পিছত হেৰি খাবলৈ ওলা তাৰ পিছত। মূৰ্তি সূতি চাও পেন্দেল চাওঁ এইটো ভাল লাগে আৰু মোৰ। এইটো আহিলে বাৰু এই হেৰি নতুন কাপোৰ কিনা নেকি সেইটো সময়ত।
হয় হয় বাকী তোমাৰ দুৰ্গা পূজাৰ কোনটো কথা আটাইাতকৈ বেছি ভাল লাগে।
এই দুৰ্গা পূজা আমি যে একেলগে মিলি কেনে যে উলাও পেণ্ডেল চেণ্ডেল বিলাকত যাওঁ। ইমান ধুনীয়া ধুনীয়া দৃশ্যবিলাক চাও, ন ইমান ধুনীয়া ধুনীয়া পেণ্ডেল বিলাক বনাই। কেনে কোৱা কে আৰ্কিটেকচাৰ বিলাকে। কেনেবাকে পৰিকল্পনা কৰি কেনে বস্তু বিলাক বনাইছে আৰু। সেইবোৰ চাই কিনে বৰ ভাল লাগে। আৰু মূৰ্তি বোৰ চাই কিনে এনে আকৰ্ষণীয় লাগে ন মূৰ্তি। বিলাক মোৰ সেইকাৰণে চাই কিনে ভাল লাগে আৰু তাৰ পিছত পৰিয়ালহতৰ লগত হেৰি। ঘুৰি ফুৰি কিনে কিবা ৰেষ্টুৰেণ্টত বা ক'বাত গৈ কিনে কিবা খাওঁ সেইটো। মানে পাৰটো মোৰ ভাল লাগে সবতকে ক'ব গ'লে আৰু তাৰ পিছত তাতেও গৈছো। গৈছিলো মই হেৰি মূৰ্তি চাবলৈ আমাৰ। ৰংগিয়াত যিবিলাক আছে আৰু মই ৰঙগিয়াত। থাকোতো সেইকাৰণ ৰঙীয়াতে চাহৰ বেছি গ'ল বাহিৰলৈ ওলোৱা। এতিয়া বিশেষ এটা সময় হোৱা নাই মোৰ মানে উলি ওলাম ওলাম বুলি ভাবি। কিনে আৰু ওলোৱাই নহয় তেনেকুৱাকে হৈ থাকে মানে মোৰ তুমি ওলাইছা নেকি। কেতিয়াবা বাহিৰত মানে তুমি ইয়াত থাকা বাহিৰত ওলাইছিলা নেকি।
কি ক'লা?
তুমি মানে য'ত থাকা আৰু পূজা চাবলৈ আহ, তাৰ পৰাই বাহিৰলৈ গৈ কিনে বুজা চুজা চাইছা নেকি যেনেকুৱা আমাৰ কলিকতাত আছে ন। ইমান ডাঙৰ ডাঙৰ পূজািলাক হয় তেনেকুৱা গৈছিলা নেকি ক'ৰবাত।
মইতো মানে সৰু থাকোতে এবাৰ কলিকতাত আছিলো তাৰ পিছত। তটো মানে আৰু মানে তাৰ। তাৰপিছত এইটো ট্ৰমা হৈ গল মানে এটা পেণ্ডেলত আমাৰ দুই তিনি ঘণ্টা লাগি যায়। মইতো ভাবিলো মোৰ গুৱাহাটীৱে ভাল মোৰ গুৱাহাটীত মানে মইতো বহুত কেইটা পেণ্ডেল হপিং কৰিব পাৰো। তাৰ পিছত আৰু এতিয়া মানে যেতিয়া মোক কৈ দিছে ব'লা কলকাতাত যাও দুৰ্গা পূজা চাবলে মইতো বাৰু তোমালোকে যোৱা মই নাযাও
তাতে কি গাড়ী লৈ কিনে যাব নোৱাৰি নেকি খোজ কাঢ়ি খোজ কাঢ়ি যাব লাগে নেকি
অ এ গাড়ীটো এলাউ নকৰে খোজকাঢ়িয়ে যাব লাগে।
ভিৰৰ বাবে নে কি?
কি?
ভিৰৰ বাবে নে কি?
অ এ ভিৰৰ বাবে ইমান বহুত ভিৰ হয় বহুত
উম বহুত ভিৰ হ'ব কাৰণ আমাৰ চবতকে বেছি আমাৰ অসমতকে তাতে হেৰিতে আছে ন চবতকে বেছি জনসংখ্যা আমাৰ কলিকতাৰ অসমতকে ধৰিবলৈ গলে তাতে বেছি আছে ত' তাতে ভিৰ হবই, আৰু এইটো আমাৰ বংগালী মানুহ বঙালী মানুহৰ উৎ বংঙালী মানুহ বেছিকৈ কলকাতাতে আছে ন
হয়, হয় ঠিকে মোৰতো মানে ম নতুন নতুন কাপোৰ পিন্ধি পেণ্ডেল চাবলৈ যোৱাটো বহুত ভাল লাগে বাকী বন্ধু-বান্ধৱীৰ লগতো ওলাই ফুৰাতটো মজাই লাগে।
মোৰো ভাল লাগে আনন্দ মই সেইটো আনন্দ মই হয়য়ে সচাকৈ
হয়, প্ৰতিটো পেণ্ডেল সাজ-সজ্জা বেলেগ বেলেগ হয়, সেইবোৰ চাবলৈ ভাল লাগে।
অ সেই তুমি জানা নেকি আমাৰ হেৰি আমাৰ যে দুূৰ্গা পূজা যে হয় ন আমাৰ দুৰ্গা পূজা পূজা হেৰিতো মানে উৎসৱতটো ক'ৰ পৰাই আহিছে মানে তুমি জানা নেকি তেনেকুৱা কিবা?
অ তাৰ মানে আমাৰ আ দুৰ্গা মায়ে বধ কৰিছিল মহিচাচুচৰ মহিষাসুৰৰ তাৰ পৰাই মানে টো হৈ আছে দূৰ্গা পূজা সেইটোতো মা দহ হাত লৈ কেনে
সেই দুৰ মহিষাসুৰক বতিব দেৱতাই বধ কৰিব নোৱাৰে নেকি? আমাৰ দেৱী মাক লাগিলে যে দেৱতাই বধ কৰিব নোৱাৰিলে নেকি? নে তাৰে কিবা ৰহস্য আছে?
ৰহস্য আছে চাগে
অ হ'ব পাৰেই দিয়াচোন এনে মই শুনিছো
এই তাৰপিছত এ তাৰ পিছত যে পূজাৰ সময়ত ফুচকা, ম'ম, আইচ ক্ৰীম এইবোৰ যে এইবোৰ খোৱা নে?
এইবোৰ অ তাতে ৰখি, ৰখি থাকে ন তাতে। অ গোতেই বিলাক পেণ্ডেলৰ ওচৰতে ৰখি, ৰখি থাকে। এইটো হয়য়ে বাৰু দিয়াচোন কোৱাটো ঠিকেই কৈছা তুমি তাতে এনে তুমি
কথা কোনোবাই মনতে মানে নানে
নানেই তো সচাকে নাননিব কিয়? এনকে আমি এবাৰতে খাও ন বে মানে ভালকৈ আৰু পূজাৰ সময়ত, পূজাৰ সময়ত কিবা কথা মনত আনি কিনে কিনো হব আৰু।
হয়, তোমালোকৰ ওচৰত ভাল পূজা হয় নেকি?
আমাৰ ওচৰততে হয় বহুতো ধৰণে আমাৰ ইয়াতে বেছিকৈ এই কেইটা পূজা হয়। উম, এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা। মোটামুটি নটা পূজা হয় আমাৰ ইয়াতে, বেছিকৈ পূজা নহয়, কিন্তু যিবিলাক হয় আৰু। বহুত ভাল ভালে হয় ক'ব গ'লে, বহুত আকৰ্ষণীয় হয়। ইমান ধুনীয়াকে পেণ্ডেলবিলাক বনাই ইমান ডাঙৰ ডাঙৰ মূৰ্তি আহে
অ', মূৰ্তি বিলাক বহুত ডাঙৰ-ডাঙৰ আনে আৰু বহু ইমান সুন্দৰ দে কিমান মানে মু-মুখটো।
চালেই মানে পুৰা ভক্তি আহি যায়। আমাৰ ওচৰতে বহুত ধুনীয়া, ধুনীয়া পূজা হয়। কেতিয়াবা গোটেই সন্ধিয়াাতোক ফুৰি। ঘূৰি-ফুৰি ফুৰতেই মানে পাৰ হৈ যায়।
হয় ন যে আমি ইমান এবাৰতে। ওলাও মোটামুটি সন্ধিয়া মানৰ পৰায়ে ৰাতি দুটা, তিনিটা বাজে আৰু। সাধাৰণতে মোৰটো বাজে তোমাৰ কেইটামান বাজে?
এ, আমিতো মানে সন্ধিয়া মানে মই ফ্ৰেণ্ড বিলাকৰ লগত মানে ঘূৰি ঘুমি। ফুৰি আহোঁ তাৰ পিছত আবাৰ পেৰেণ্টছৰ লগত পেৰেণ্টছতহতে আমি।
ৰাতিপুৱা ৰাতিক দশটা, এঘাৰটা মানত ওলাও তাৰপিছত ৰা ৰাতি পুৱা আহি আহ-আহিতি আহিতে ৰা- ৰাতি পুৱা চাৰিটা বাজি যায় আমাৰ।
বা তাতে কিমান পূজা হয় ন তোমালোকৰ গুৱাহাটীত।
বহুত, বহুত কেইটা হয়, বহুত কেইটা।
তুমি ক'ত থাকা গুৱাহাটীতো বহুতো ঠাই আছে ন?
মইতো গুৱাহাটী ভাস্কৰ নগতে থাকোঁ। এ, এবাৰতো কি আছিল, এবাৰ আমি গোটেই পৰিয়াল একেলগে বহুত দূৰলৈ পেণ্ডেল চাবলৈ গৈছিলোঁ।
বহুত ফটো তুলিছিলোঁ, এতিয়াও সেই ফটোবোৰ ভাল চাই মাননে ইমান ভাল লাগে।
অ', তুমি ফটো উঠা মানে ন মই অকল মানে। কেইটামান ফটোহে উঠো বেছি ফটো নুঠো ম দুৰ্গা পূজাত।
মইতো যেই কেইটা পেণ্ডলত যাম চব, চব কেইটা পেণ্ডলত এটা ফটোতটো উঠিমেই।
এইটো মানে বাধ্যতামূলক নেকি উঠিবই লাগিব কম্পালচাৰী।
হয়, হয়, হয় কম্পালচাৰী বাধ্যতামূলক।
তুমি দৰ্গা পুজাৰ আটাইতকে ভাল কথাটো কি বুলি ভাবা?
পূজাৰ আ মানে?
মানে আটাইতকে ভাল কথাাতটো কি বুলি ভাবা মানে দুৰ্গা পুজাৰ?
দুৰ্গা পূজাৰ সবকে ভাল কথাটো হ'ল তোমাৰ হেৰি দেৱী মাই ত তুমি যাক অসুৰক বধ কৰিছে ন। মানে ভালৰ ওপৰৰ। বেয়া জয়তো আছে, তাৰপিছত আমাৰ মহিলা মানুহৰ মানে তোমাৰ ছোৱালী মানুহৰ শক্তিকো প্ৰদৰ্শন কৰিছে, আৰু সেইটোত তেনেকুৱাকে ভাবো মই।
ঠিক, ঠিক, ঠিক, ঠিক, ঠিক, ঠিক, কৈছে, একেবাৰে ঠিক। তাৰপিছত আমাৰ ব্যস্ত জীৱনৰ মাজতো এই কেই-কেইদিনেই মানুহে অলপ, অলপ। আনন্দ কৰিবলৈ সময় ওলায়।
উম।
এইবাৰ পূজাৰ বাবে কোনো প্লেন কৰিছা নেকি?
এইবাৰ বৰ্তমান একো প্লেন হোৱা নাই মোৰ বাৰু পৰিকল্পনা হোৱা নাই এতিয়ালৈ কৰিম পিছত দেৰি আছ ন।
অ', অ'।
ময়ো নতুন কাপোৰ কিনিম আৰু বন্ধু বান্ধৱীৰ লগত ওলাই যাম বুলি ভাবিছো। এই এতিয়াৰ পৰাই মানে প্লেনিং ষ্টাৰ্ট হৈ গ'লছে সি কয় যে মোৰ লগত যাবি, সি কয় মোৰ লগত যাবি। এনেকাও হৈ আছে আৰু।
দিয়া ঠিকে আছে দিয়া, তোমাৰ কথা যেন ভালে লাগিল দিয়া।
অ', হয় দে নিশ্চয় ভাল থাকিবি দে।
অ', দে।
বাই।